অঁ কি কৰিছা?
এ এনেই আছো। তোমাৰ খবৰ কোৱা?
মোৰ আৰু চলি আছে আপোনাৰ ভাল নে খবৰ।
অ মোৰ ভাল ক'ত আছা ক'ত তুমি গুই যাম নে বেলেগ ঠাই।
মই বৰ্তমান ভুইজানতে আছো অ।
অ ওলাই যোৱা নাই কৰ'বাত।
গৈছিলো তিনচুকীয়ালে তিনচুকীয়াৰ পৰা ঘূৰি মেলি আহি এতিয়া আকৌ ঘৰতে।
অ।
বা আৰু।
এনে পানী চানী হৈছে নাই সেইফালে।
পানী তেনেকুৱা আগৰ নিচিনা বাৰু হোৱা নাই। তথাপিও বাঢ়ি আছে আৰু বিশ্বাস নাই কেতিয়া হৈ যায় কেতিয়া কি হয়।
অ সেটো হয় নহলেটো। অ সেইটোতো হয় নহলেও অলপ বৰষুণ দিলে ন পানী হৈ যায়।
অ অ এইটো কিন্তু উুজানৰ বহুত বেয়া বস্তু সেইটো চবত। কে বেয়া বস্তু গুজানৰ মানুহৰ মানে প্ৰব্লেম হয় এইেইটোতে পানী পটককে পানী হৈ যায়।
হয়।
গুজানত তথাপিও ইমান পানী নহয় আমাৰ। অকমান গুজৰাত দূৰ হয় ন মেইন প্ৰপাৰ টাউনত নহয় আমাৰ অকণমান দূৰত।
আচ্ছা।
সেইটো কাৰণে আমাৰ আৰু বেছি দিগদাৰ হয় আমাৰ ফালে জেগাটো মানে অকমান ডাউন আছে। সেইকাৰণেৰ মমাৰ ইয়াত মানে ফটকে পানী হৈ যায়।
ওলাই যাবতো দিগদাৰী হয় ন
বহুত দিগদাৰি ৰে পানীৰ। দুইহেজাৰ পাঁচ চন মানত হৈছিলে চাগে এবাৰ। বহুত ডাঙৰ বানপানী আছিলে এইটো তাৰ নিচিনা বানপানী আৰু হোৱাই নাই।
আৰু নহয় এই পানী হলে বেমাৰী চ বেমাৰী লৈ আনিবতো দিগদাৰ।
অ বেমাৰী হয় তাৰ পিছত পানী হৈ যোৱা পানী হোৱাতে।
হৈ যোৱা এইবিলাকতো আৰু বহুত ভয়ানক হৈ যায়।
সেইটো হয়।
উম।
সে জীৱ জন্তুৰো কষ্ট হয় ন পানী হৈ গলে এইফালে আহি যায় তোমালোকৰ ফালে।
হয় হয় সাপ সাপ নেউল এইবোৰ মানে। সাপ চাপট ঘৰতে সোমাই যায়।
হয় নেকি আয় বৰ। বৰ ভয় লাগে দেই।
আৰু বাকী খবৰ কোৱা সেটো।
বাকী খবৰটো ভালেই চলি আছে।
অ আমাৰ ফালে আহিবা গুজান ফালে ফুৰিব এতিয়াতো পানী ইমান হোৱা নাই।
অ মানে মোৰ গুজান ফালে যোৱাও হোৱা নাই মই যোৱা নাই কেতিয়াও।
অ। আহিবা মই ফুৰাবলৈ লৈ যাম আমাৰ ফালে ইাৰ ডিবুচকীয়া পাৰ্ক আছে। তাৰ পিছত ডলফিন ডলফিন চাব ডলফিন চাবলৈ পাবা।
অ ভইজান ফালে যোৱা হোৱা নাই মানে তেনেকে কেতিয়াও মই সুযোগ- পোৱা নাই আৰু সেইফালে যাবৰ কাৰণে সেইটো চাইডত -
আনিবা -
যাম যাম।
সময় উলিয়াই এদিন আহিবা - অ বত ব'ট চাৰ্ভিচ চ চব আছে ব'ট সেইফালে ফুৰিব যাব পাৰিবা।
হয় নেকি, অ। শুনা না এইটো গুইজান আহি পেলাই তোমাক ক'ত লগ কৰিম মই?
গুইজান আমাৰ ঘৰলৈ আহিব পাৰা বা চাৰি গুইজান চাৰিআলি আহিলেও মই আহিব পাৰিম। চাৰিআলিলৈকে আমাৰ ঘৰতো গুইজানৰ পৰা দুই কিলোমিটাৰ মান হ'ব।
ভিতৰৰ ফালে।
ভিতৰৰ ফালে অ খান্তি গোৱালি ফালে খান্তি গোৱালি শুনি -
অ নাম শুনিছো।
অ এই ভালেই এই বগানৰ মাজত নদী আছে আমাৰ ঘৰৰ পিছ - পিছফালে নদী আগফালে বাগান।
অ তোমালোকৰ ঘৰৰ ওচৰতে নদী আছে?
অ পিছফালে নদী, আহিবা।
অ তেতিয়াতো ভাল বতাহও ধুনীয়া আহি থাকে নহয় জানো, ফেনৰতো দৰকাৰে নাই চাগে।
এ চি ফেন ফেনক তো তুলনা কৰি লাভে নাই। এচি মানে পাত্তাই নাপায় এনেকাে ঠাণ্ডা বতাহ মাৰে।
গৰমতো ভালেই ন এনেকে?
অঁ।
অ আমাৰ ফালেটো ইমানেই গৰম এচি কোৱা ফেন কোৱা - কোনো কামেই নহয় চবেই গৰম হৈ যায় বতাবোৰ।
অ অ।
যাম বাৰু দেই সময় কৰি এনেকে - শনিবাৰ বা দেওবাৰে গলে ভাল হব ন তোমাৰ ছুটি থাকিব?
তুমি আহিম আহিম বুলি কৈ আৰু কতনো আহা!
এ সঁচাকে সময়ে মিলাব নোৱাৰো, এই - কাম থাকে যে কামৰ পৰা আহি পিছত আকৌ এলেহ -
অ। তুমি ক'তনো আহিবা টাউনীয়া ছোৱালী আমাৰ গাঁৱত ফুৰিবল!
নাই নাই তেনেকে কথা নহয় কেলে নাযাম নো!
আৰু তাতো ডিব্ৰুচৈখোৱা ৰাষ্ট্ৰীয় উদ্যানো আছে নহয় জানো?
আছে সেইকাৰণেতো কৈছিলো আহিবলে তেতিয়াহে - তুমি ঘুৰিবাও মানে ঘূৰা ঘূৰালো হয় তোমাক।
নহয় তেনেকে দেওবাৰ কৰি যাম দেই দেওবাৰ কৰি গলে কি হব কোৱাচোন মোৰো ছুটি থাকিব নহয়।
নহ'লে এ - কামৰ পৰা আহি পেলাই যে আৰু মনে নাযায় গৰমত ওলাব কাৰণে। তেনেকে- দেওবাৰ কৰি - অ দেওবাৰে তেনেকে ৰাতিপুৱা যাম বাৰু, দেওবাৰ হলে - তুমিও তোমাৰো ছুটি থাকিব ন।
অ সেইদিনাখন আমাৰ ইয়াত অ সেইদিনাখন আমাৰ ইয়াত অজগৰ সাপ ওলাইছিলে ন ডাঙৰ ৰজগ এটা অ অ
বাপৰি তাৰ পিত
তাৰপিছ তাৰপিছত বন বিভাগ বন বিভাগৰ মানুহ আহিলে ধৰি মেলি হৈ গৈ ঘৰি মেলি লৈ গ'লটো
অ কোনটো চাইডত ওলাই তোমাৰ ঘৰ ঘৰৰ ফালে ওলাইছিলে নেকি
উ নহয় বাগানৰ মাজত ওলাইছিলে চাহ চাহ বাগানৰ মাজত
আ' ভালে মানুহ বিলাক বাচিলে বা মানুহ নাছিলে চাগে ন বগানৰ ভিতৰত
নাই তেনেকাতো খাব নোৱাৰে ডাঙৰ মানুহ পটককে আৰু সেইটোতো মানে হেৰি নকৰে বিষাক্ত নহয় ন হাতটো অকল মানুহ মাৰি পেলাই খাই পেলাই
সেইটোয়ে ত অজগৰৰ ওচৰত অজগৰৰ মুখৰ ওচৰত যদি কোনোবা মানুহ পৰে তাৰ ই যিয়েনো এৰি দিব চাগে তেনেকেতো নহয় ন
অ নহয় তেনেকুৱা বাৰু খাইছে ছাগলী ছাগলী কিবা ভালে চাগে মানুহ মানুহ মানুহ ধৰিব নোৱাৰিলে ছাগলী তাগলী কিবা খালে
মোৰতো সাপত এনে ভয় মোৰ সাপ বস্তুতটো বৰ ভয় লাগে দেই
অ
মোৰ কুকুৰ মেকুৰী ইমান এইবোৰ ভয় নালাগে কিন্তু সাপ বস্তুতো মোৰ বৰ ভয় লাগে
বিশেষকে গৰম দিনত যে বৰ ভয় লাগে হ বছুটো ভাপক দেখিলে মোৰ গাটো জ কৰৰণি খাই দেই
অ হ হ সেইটো হয় বাৰু বাকী পইতাচোলাক ভয় পোৱা নাই ছোৱালীবোৰেতো পইতা চোলাক খুব ভয় পায়
চব ছোৱালীয়ে ভয় নকৰে দেই
অ
সেইটো ভুল কথা
নহয় প্ৰায় ভাগ ছোৱালীয়ে পইতাচোৰা ভয় খায় পঁইতা চোৰা তাৰপিছত জেঠী জেঠী দেখিলে ভয় খায়
নাই নাই সেইবোৰৰ ভয় নালাগে বাপৰে তুমি যেনেকে কথা পাতিছা তুমি কেইটা ছোৱালীৰ লগত কথা পাতি জানো
তেনেককা নহয় আৰু
নহয় যেনেকে কৈছা তুমি ছোৱালী বিলাকে মানে ধঢেৰ ছোৱাল লগত কথা পাতি কি চব মোৰ লাগিছে তেনেকে তোমাক
নহয় তেনেককা পতা নাই মানে কম পোৱা যায় ন ওচৰে পাজজৰে থাকিলে কথা পাতিলে
সেইটো হয় বাৰু
অ
আৰু ভাত খালা নাই
নাই ইমান সোনকালেনো পদ খাম ইমান দুটা তিনিটা বাজিয়ে যায়
অ এতিয়া কিবা কৰি আছ নে
এতিয়া', এতিয়া ঘৰতে ফ্ৰিলেন্সিঙৰ কাম কৰি আছোঁ। লগতে, এই অসম পুলিচৰ ফালে অকমান দৌৰা দৌৰা-মেলা কৰি আছোঁ। ইণ্টাৰভিউ হ'ব সেইবিলাক, দিম বাৰু।
আচ্ছা, অসম পুলিচত মানে জইন কৰিব মন আছে?
অয়, জইন কৰিব মন আছে বাৰু, কি হয় নাজানো! ইণ্টাৰভিউ মানে যোনটো ফিজিকেল হয় এইটো দি চাম।
হয় হয়। তোমাৰ লগৰ এজনী আছিলে যে তোমাৰ লগৰ, তাইৰ কি খবৰ?
ভালেই। তাইৰ খবৰ বাৰু কেতিয়া গম নাপাওঁ, বেলেগত ডিউটি কৰি আছে ন এতিয়া। স্কুলত ছৰি আছে চাগে কৰ'বাত, মাকুম চাইডে।
আচ্ছা!
হয়।
মাজতে লগ পাইছো তোমাৰ লগত এ, কি কৈছা?
অঁ, কি কৈছে?
নহয় কৈছো যে মাজতে তোমাৰ লগতে লগ পাইছিলো ন' তাইক।
অ পাইছিলে, তেতিয়া ফুৰিব ওলাইছিলো এতিয়া আৰু কামত বিজি থাকে, মইয়ো ঘৰতে থাকো।
ট্ৰেন ম'ঘূৰাই এ বা তেনেকে কিবা আপুনি য'ত চাকৰি কৰিছে তিয়াত এনেকে চিট কিবা খালি আছে নেকি? সেইটো কাৰণে সুধিছো আৰু বাৰু। যে তাই এতিয়া কি কৰি আছে!
অ, কেলে ভেকেঞ্চি ওলাইছে নেকি তোমালোকৰ তাত?
নাই-নাই তেনেকে ওলোৱা নাই মানে তাইক সুধিছিলে ন মোক।
অঁ
সেইটো কাৰণে মানে কৈছোঁ। এতিয়াতো চাম এতিয়াতো তেনেকে চামাৰ ভেকেচন নয়, তেতিয়াতু স্কুলত তেনেকে ভেকেঞ্চি নোৱাই ন!
অঁ অঁ। চামাৰ ভেকেশ্যনত স্কুলত কি কাম থাকে বাৰু? ষ্টুডেণ্ট, ষ্টুডেণ্টটো নাহে চাগে?
ষ্টুডেণ্ট আহে, এইটো চামাৰ কেম্প'পত হে হয় যে।
অ পিচাৰ বিলাকোকু, পিচাৰ বিলাকুতো ছুটি দিব লাগে ন' নিদিয়ে নে'কি?
ছুটি দিয়ে মানে লাষ্টৰ ফালে ছুটি দিয়ে। মাহৰ লাষ্টৰ ফালে ছুট টি দিয়ে, আগৰ ফালে নিদিয়ে, আগৰ ফালে তোমাৰ এইবোৰ কাম থাকে যে, পৰীক্ষাৱ হয় খোৱা থাকে, তাৰপিছত সেইবোৰ চেকিং থাকে
অঁ
চামাৰ কেম্পিং থাকে, ধেৰ কাম থাকে কিবা-কিবি। তাৰপিছত লাষ্টৰ ফালে একসপ্তাহ, পোন্ধৰ-দছ দিন তেনেকে ছুটি পাৱ আৰু আমি।
অঁ অঁ।
তোমাৰ মন আছে নাই? টিচিং লাইনত সোমাব কাৰণে।
টিচিং লাইনত'তো এতিয়া বাৰু মই আছাম পুলিচতে প্ৰকাশ কৰি আছোঁ, তিয়া কি হয় নাজানো! সেতটো বেলেগ ফালে আৰু মাথা মাৰা নাই ইমান।
উম
আগতে ফিজিকেলটো দি'ল দি'লন দি'ল‌ওচোন, কি হয়!
হয় হয়। এইফালে আহিলে সোমাবা আকৌ আমাৰ ঘৰ।
হঁ হঁ, যাম যাম।
অ তুমিতো একেবাৰেই পাহৰিলা নুসুমোৱাই।
নাই নজাং। বাৰু আহি তুমিও আহিলে জনাবা আমাৰ ফালে।
অ মই গ'লে তোমাক ফোন কৰিম দেই।
অ অ ঠিক আছে ঠিক আছে।
অ ঠিক আছে বাৰু দেই ভাল লাগিলে কথা পাতি।
অ অ মোৰো মোৰো মোৰো অ ঠিক আছে।
অ।